আহ
কি খবৰ?
ভাল, তোমাৰ?
আছো দিয়া ভালেই। কি ভাল হব আৰু যিহে গৰম পৰিছে।
সঁচা বহুত গৰম।
বহুত গৰম পাই। জুলাই মাহতটো সোমোৱাৰ লগে লগে মানে তোমালোকৰ বহুত গৰম ন? নপৰিবনো কেনেকে মেইন ৰাস্তাতে।
সেইটোৱে।
মেইন ৰাস্তাত ঘৰ হলে সেইয়াই দিকদাৰ। চাহ খালো খালো মানে এনেই অলপ আ তেতিয়া তোমাৰ কেইটামান বজাত ৰ'বা দেই পাঁচটামান বাজাতে অ দুপৰীয়া টাইম হৈছিল ন তই এতিয়া মায় আৰু মই এনেই খালো। এতিয়া কিবা অৰ্ডাৰ দি আছে ব্লিংকিতত।
আহ।
ব্লিংকিত চিংকিত সোৱাৰ পৰা ভালেই হৈছে। তেৰেনত দোকানলৈ যাব দৰকাৰাই নাই অৰ্ডাৰ দি দিয়ে।
যি খাব মন যায় পতককে আহি যায়।
পতককে আহি যায় তাকেতো এতিয়া লিংগিতত দি আছে কিবা খাব বোলে।
হেই খাম আকৌ চাহ একাপ ৰবা লিংগিত কৰা মানুহবিলাক বহুত কষ্ট অ এইবোৰ বাইক লৈ লৈ ঘুৰি থাকা মানে ৰাতি হলে কথা নাই এতিয়া ৰাতি ঘূৰি থাকক কিন্তু দিনত ধেমালি নেকি বাৰু কোৱাচোন এই গেলা গৰম খনত
আৰু বৰষুণততো যাব লাগে।
বৰষুণতো যাব লাগে বহুত কষ্ট অও
বেয়াও লাগে দিয়া।
পাই ভালেই নাপায় চাগে ভালেই খিনি ন
দিয়া সিমান
তাতে কিমান বা চেলেৰী পায় কষ্ট আছে বহুত কষ্ট আছে এইবোৰ।
সঁচায়েই অ শুনা না
কোৱা
তুমি যদি এদিনৰ চেলিব্ৰিটি হোৱা কি কৰিবা।
এদিনৰ কাৰণে চেলিব্ৰিটি হলে মোৰ তো মইতো মোৰ নিজৰ প্ৰথম খোৱাহিচ বোৰ পুৰা কৰিলো হয় কাপোৰে কিনিলো হয় এসোপামান
অ
কাপোৰ কিনিলো হয়। মাহঁতকো মাহঁতকো দিলো হয় মানে ভাল লাগে ন নিজৰ পইচা দি। কাপোৰ দিছোঁ। মাহঁতকো দিলো হয় পাপাহঁতক চবকে ঘৰৰ চবকে কাপোৰ চাপোৰ দিলো হয়। একদম মোৰ মেইন। গাড়ী এখন কিনিবৰ ইচ্ছা আছে তাকো কি জানানে!
কি?
পঢ়ছে পঢ়ছে নহবা। পঢ়ছে নবাই বি এম ডব্লিউ।
অ
কি চেক্সি লাগে গাড়ীখন চেলিব্ৰেটি হোৱাৰ লগে লগে সেইবোৰে কিনি সেইবোৰে কৰিম মই মুঠতে নিজৰ চব খুুৱাহিচবোৰ পুৰা কৰিম।
অ
তুমি কি কৰিলা হয় চেলিব্ৰিটি হলে।
মই
উম
মইতো এদিনৰ চেলিব্ৰেটি হ'লে মোৰতো বহুত পইচা হ'লে হয়।
উম
মই ফাষ্ট কাপোৰ কিনিলো হয় এটা নিজাগে ঘৰ ললো হয়। তাকে নিজে এটা ঘৰ ললো হয়!
অ ঘৰ অ য়েচ য়েছ ঘৰটো অ
এটা ধুনীয়া চাই অ ফ্লেট মই ইমান ভাল নাপাও ন তেন্তে বন্ধ হৈ থাকিব লাগে।
অ ফ্লেট ভাল নালাগে অ
পতলাৰ ঘৰ বিলাক যে
নিজৰ ঘৰে ভাল অ দুইতলাৰ
সেনেকুৱা মই এটা ঘৰ ললো হয় মানে
মানে মানে সেই দিনটো মানে মই এনজয় কৰিলো হয় মানে যি যি লাগে চব ললো। দুুবাই
তাকেইতো ভাই মানে ইচ্ছা আছে আৰু জানানে এদিন একদম ডাঙৰ চেলিব্ৰেটি ডাঙৰ নহয় কিন্তু চেলিব্ৰেটি। কোনোবা এনেকে ফটো মাৰিব মেম মেম মেম ফটো প্লিজ ফটো প্লিজ অটোগ্রাফ প্লিজ। মই আপোনাৰ বি মইতো ঘৰতে সেইবোৰ এক্সপিৰিয়েঞ্চ কৰি থাকো জানা মানে এক্সপিৰিয়েঞ্চ মানে কি। ঘৰতে মানে ভাবি থাকো যে অ মোক কোনোবা এনেকে মাতিছে একদম চেলিব্ৰেটিৰ নিচিনাকে ইমেজিন কৰি থাকো আৰু নিজৰ ইমেজিন দুনীয়াত। মানে মেইন কি জানা মই যদি মই একদিনৰ বাবে যদি একদিনৰ বাবেও যদি মই চেলিব্ৰেটি হ'ব বিচাৰো ন মানে পাৰো ন তেতিয়া মানে প্ৰথমে মই লাইফ আচলতে কেনেকুৱা লাগে মানে এক্সপেৰিয়েনচ ক'ব বিচাৰিম মানে চেলিব্ৰেটি হ'লে কেনেকোৱা লাগে আজি আমি চচিয়েল মিডিয়াত টিভি আৰু ইণ্টা ইণ্টাৰভিউ শ্বত চেলিব্ৰেটি দেখো ন কিন্তু মানে আমি তেতিয়া ক'ম তেতিয়া ডেইলি লাইফত বহুত চেলেঞ্জেছ আহি যাব ৰেষ্পঞ্চিবিলিতী আহি যাব প্ৰেছাৰো আহিব জানা কাৰণ ইমান ইজি নহয় ন চেলিব্ৰেটি হোৱা আৰু চেলিব্ৰেটি বিলাকে কমট্ৰ'ল খায়
আৰু চাবাচোন উম হুম মানে এইয়া চেলিব্ৰেটিৰ মানে চাকচেছৰ পিছতটো ফেন্সৰে মানে হেৰি থাকে ন কি বুলি কয় ভূমিকা থাকে।
উম
ফেনচ বিলাকৰ কাৰনে আজি ইমান হ'ব পাৰিছে যদি আমিয়ে ভাইৰেল নকৰিলো হয় সিহঁতে ক'ৰ পৰা হ'লে হয়
সেইটোৱেটো কথা ন আমি যদি আমি নাচ চালো হয় আমি ভাইৰেল নকৰিলো হয় কৰ পৰা হেৰি হল হয়
অহ
হয় আৰু মানে তোমাৰ কি জানা এইবোৰ চচিয়েল মিডিয়া বা এনেকে এইবোৰ মানে হোৱা লগে লগে তোমাৰ কি হয় চেলিব্ৰেটী হোৱা লগে লগে আজি তুমি ভাল কাপোৰ এটা পিনন্ধিছা তেতিয়া তুমি ভাল ইমান কাইণ্ড মানুহ ইমান কাইণ্ড এক্ট্ৰেছ হয় এজনী ইমান কাইণ্ড। ক তেনেকোৱা কলে হয় যদি তুমি বেয়া কাপোৰ পিন্ধিছা অকনমান যদি নেকেট পিন্ধিছে তেতিয়া ক'লে হয় কেনেকুৱা -কেনেকুৱা হয় কি পিন্ধিছে একদম জুম কৰি জুম কৰি দেখাব।
অ সেই সেইখিনি জেগাই দেখাব কিন্তু ধৰা তোমাৰ অলপ ফালা আছে
ফালা আছে যত ওলাই আছে অলপ বেছিকে সেইবোৰ দেখাব কিন্তু যে তেতিয়া তুমি একদম ভদ্ৰকে পিন্ধি যাবা তেতিয়া সেইটো মানে বহুত লেতেৰা জানানে এই ইণ্ডাষ্ট্ৰিটো যিমান ভাল সিমান বেয়াও ন বহুত ডিফিক্টকেলত।
আৰু সিহঁতে কিমান কথা শুনিবও লাগে ন।
সেইটো এই মানে কি আৰু যদি মই চেলিব্ৰেটি হ'ব পাৰো -পাৰো তেতিয়া মই অকল মানে এনজয় কৰিম বুজিছানে নিজৰ লাইফটো অ আৰু মানে অলপমান ভালকেও চলিব লাগিব দিয়াচোন কাৰণ মিডিয়া আজিকালি চচিয়েল মিডিয়া -মিডিয়াটো যি হে
উম ওলাই যাবই নোৱাৰি ক মানুহ বিলাকে মোবাইলটোৱে আগত ওলাই।
সেইটোয়েটো সেইকাৰণেটো কৈছো এইবোৰ ইউজ কৰি মানে কিছুমান পজিটিভ কাম কৰিব ট্ৰাই কৰিম আৰু। যাতে মানুহবিলাকে পইণ্ট আউট কৰিব নোৱাৰে যে ই কেনেকুৱা হয়।
আচ্ছা
হয় নে নহয়।
উম।
আৰু কি জানা চেলিব্ৰেটিৰ লাইফৰো মানে এটা ইণ্টাৰেষ্টিং পাৰ্ট হ'ল ট্ৰেভেল - ঘুৰিব পাৰে বিৰাট জানানে তাহাঁতি শুনিছা? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হম হম হেল্ল' উম উম